অ', হে হেল্ল'।
হেল্ল'।
কি খবৰ, ভালেই আছা?
আহ, ভালে আছে, উম। এতিয়া বৰ্তমান কাম ছুটি কৰি আহি ঘৰত, তুমি?
মই এয়া ঘৰতে।
অ', ছুটি কৰি আহিলা?
নাই, মই যোৱা নাই, যামহে অলপ পাছত।
অ', ছুটি কৰি অলপ পাছত যাবাহে?
অ', কিবা-কিবি খালা নে কি?
মই এয়া আহি ভাতটো খালোহি ঘৰতে, আজি টিফিন নাই নিয়া হ'লে।
অ', এ, তোমালোকৰ ইপাৰত এ উম, কল-চল আছে নে বাৰু, এতিয়া কুঁহিয়াৰ- চুৰিহীয়া লয় কুঁহিয়-চুৰিহীয়া শেষ হ'ল নে, আছে এতিয়াও?
কি, কি, কি আছেনে?
কুঁহিয়া আছে নে, নাই শেষ হ'ল?
অ', কুঁহিয়াৰ এতিয়া নাই বৰ্তমান।
কল আছে, জাহাজি কল পাম নেকি?
জাহাজী কল হ'ব।
জাহাজি কল পাম, যাব লাগিব এদিন তোমালোকৰ সেফালে বহুত দিন যোৱা নাই। জাউৰিডাল কেঁচা নে পকা?
জানো মইয়ো চোৱা গে নাই।
অ', দলংখন বনাই হৈছে নে?
উম, খুটা পুতি হৈছে আও, আৰু দুটামান খুটা পুতিলেই হৈ যাব।
কৰি আছা, অ', অ', অ'। বাকী এইবাৰ বৰসবাহ নাই পতা নেকি?
হা?
বৰসবাহ নাই পতা নেকি এইবাৰ?
বৰসভা পাতি গ'ল।
বৰসভা নাই পাতা নেকি এইবাৰ?
বৰসভা পাতিলে।
কেতিয়া পাতিলে?
হ'ল তোমাৰ দুস
অ, গৈছিলা নাই ভাওনা চাবলে?
মই ভাওনা চাবলে নগলো।
ভাওনা খনৰ নামটো কি?
ভাওনাখনৰ নামটো আছিলে কি, শনি দেৱতা লাভ
উম।
আৰু
অসুৰৰ মুক্তি লাভ নে কি তেনেকুৱা আছিলে।
ভাওনাখনৰ নামটো জানা কিন্তু চাবলৈ নগ'লা আৰু মানে।
মই নাই যোৱা, নাই পিছদিনাখন ডিউটি আছিলে যে। টোপনি ক্ষতি হয় ন' সেইকাৰণে যোৱা নহ'ল।
অ, তুমি নামটো গম পোৱা চাব নগ'লা হয় নে আগতে চাইছা নাই মানুহতো নে চোৱা নাই ভাওনা-চাওনা?
ভাওনা প্ৰত্যেক বছৰ চাও গৈ এই বছৰ হে
নোচোৱা নি?
হা?
ভাওনা-চাওনা নোচোৱা নি আনকালে
ভাওনা প্ৰত্যেক বছৰে চাওঁগে।
উম, এই বছৰ কি হ'ল?
এই বছৰে নাই যোৱা এই বছৰ ডিউটি আছিলে যে, সেইকাৰণে পিছদিনাখন ডিউটি থাকে এহ গোটেই ৰাতি টোপনি ক্ষতি হ'লে ভাল নালাগে গে নহয় ডিউটিত গৈ।
অ।
সেইকাৰণ নগলো আৰু।
আচ্ছা আচ্ছা আচ্ছা।
আগতকে ইণ্টাৰেষ্ট চব কমিছে এইবোৰ ভাওনা-চাওনা
উম কিন্তু চাব লাগে আকৌ ভাওনাটো মেইন বস্তু ন!
অহ, অ চাওঁ চোৱাটো চাব লাগে।
তাৰপিছত তোমাৰ অ বৰসভা ভাওনাটো আগ আ আগৰ পৰা এটা মেইন আৰু তোমাৰ। ভা বৰ সভা পাতিলে ভাওনা পাতিবই।
পাতিবই অ।
অ।
আজি গোপিনী সভা আছে।
উম হুম!
আজি গোপিনী সভা আছে, আমাৰ নাম ঘৰতে, এ এই যেনেকে বৰসভা যেনে কে হেৰি মা গোটেই মতা মাইকী চবেই পাতে নাই? গোপিনী সভা মাইকী মানুহখিনিয়ে পাতে অকল।
অ সেইটো কথা।
গোপিনীসকলে নাম-চাম দিয়ে
সেইটো সেইটো সেইটো নাই শুনা নাই শুনা বাৰু আজিলৈকে মই কিন্তু সেইটো শুনিছো।
আমাৰ ঘৰ আমাৰ ইয়াত প গাঁৱত প্ৰত্যেক বছৰে পাতে গোপিনী সভা ৰাতি হ'লে ভাওনা হয়।
অ এইটো কি চিঞৰি আছে ঘৰত
হা
কি চিঞৰিলে আছে তোমালোকৰ
জানো, অ চিঞৰিলে যে এতিয়া এই আমাৰ ভাইটিয়ে চিঞৰিছে
অ মই বোলো আকো কিহে চিঞৰিছে
অ হে হে হে হে একধৰনৰ মাত উলিয়ায়
আ আচৰিত মাত উলিয়াইছে মই বেলেগ কিবা বস্তুৱে চিঞৰিছে বুলি ভাবিছো আচৰিত হৈ গ'লো পতকে
অহ ই ইনেই চিঞৰি থাকে তাৰ লগৰ
হা হা
কেতিয়াবা চিঞৰি দিয়ে তেনেকা
অ এই আকো
কওঁ বুলি কৈছে আকৌ।
বৰ ডেঞ্জাৰ কে চিঞৰিছে
অ ডেঞ্জাৰ চিঞৰ দিয়ে
পোৱাকে বাকী আৰু এই এই আকৌ ডিউটি কেতিয়া আছে
আকৌ কাইলে আছে কাইলে ৰাতিপুৱা নটা বজাৰ পৰা
অ তোমালোকৰ আম চাম লগা নাই নি আম শেষ হ'ল নি? আম শেষ হল নি আম নাই এতিয়া ন আম
এতিয়া আম নাই বাৰু খাই খতম হল।
মই খাবলে যাম বুলি ভাবিছিলো হে
অ আমাৰ বৰ ধুনীয়া আম এজোপা আছিলে খালি খতম হ'ল বৰ মিঠা বিলাতী আমৰ নিচিনা আৰু
অ কিমান লাগিছিলে?
হে লাগিছিলে বহুত লাগিছিলে।
কিমান তোমাৰ এনে, এনে তোমাৰ কিমান মান হ'ব?
কেনেকে কওঁ এতিয়া কিমান মান ঢেৰ লাগিছিলে মুঠতে।
এশ প্লাছ নে পঞ্চাছ প্লাছ?
এশ প্লাছ হ'ব।
এশ প্লাছ হব নে পঞ্চাশ প্লাছ হব? বা চব খালা নে বেলেগকো দিলা?
এ, খালোঁ নিলেও মানুহে।
উম
তোমাৰ যোনে তোনে আহে কয় দি পঠিয়াওঁ খা ধন্যবাদ।
সেইটো কথা বাৰু, ঘৰতে অনলি খোৱা নাই চবকে দিছে।
মানে মা আম আম নিকিনিলেও হয় আৰু মানে তেনেকুৱা
এ নকলা তুমি আৰু আম আম চাম ওলাইছে বুলি।
এই মানে বিলতী আমাৰ গুটি এটা দিছিলে বোলে বিলাতী আমাৰ গুটিটোৰ পৰা পুলি ওলাইছিলে সেটো।
কপা দিছিলে এইটো মানে বজাৰ বিলাতি আম মান নে কি?
হয় হেৰি তোমাৰ কলকত তাৰ পা আনিছিলে মালদা শুনিছা নামটো জেগাডখ
মালদা অ মালদা, মালদা আম বুলি কয় অ।
তা পা আনিছিলে তেতিয়া ইয়াত হৈ গ'ল পুলি।
অ মালদা আম বুলি কয় মই শুনিছোঁ নামটো বাও।
হয় মজা খাবলে আম। এইবছৰে লাগিছে আক বহুত নহ'বা আগৰ বছ ছ নালাগে বিছটামান তেনেকুৱা মানহে লাগে।
মালদা শুনিছো বাও দেই মই আগতো আগতো শুনি খাবলে ভাল লাগে বুলি শুনিছ
অ।
আমাৰ লোকেল আমবোৰ ভালে আমাৰ লোকেল আমবোৰ ভালে খাবলে, টি মানে অলপ টেঙা টেঙা লাগে খাবলে।
আও পুক ওলাই হয় নাই?
পুক ওলাই পুক ওলাই।
আমাৰ এইটোত পুক চোক নোলায় আও।
অ। বাহিৰত আমাৰ আম বোৰ খাবলে মিঠা খালি আমাৰ গাঁৱৰ মাল এইবোৰ লোকেল লোকেল আমবো টেঙা, টেঙা খাবলে লোকেল আম।
লোকেল আমবোৰ টেঙা।
উম। এইটো জানো কেতিয়া মানে হয় মইতো গ'ম পোৱা নাই অতলি নাই, নাই, নাই, নাই এতিয়ালৈকে পঢ়া নাই ন?
এতিয়া ভাত
হ'ব হে, হে হে? ফাষ্ট, ফাষ্ট সেইকাৰণ কৈছো তোমাক মই এই দেওবাৰে ওলাবা বুলি পাঁচ তাৰিখে।
অ হ'ব মোৰ দছ তাৰিখে সোমাবহে পে'মেণ্ট।
পাঁচ তাৰিখে ওলাবা।
ওলাই দিম বাৰু মই খালী দহ
পাঁচ তাৰিখ পাচঁ তাৰিখে ওলাবা পাঁচ তাৰিখে।
পাঁচ তাৰিখে অ ঠিক আছে।
উম।
তোমাৰ পে'মেণ্ট তেতিয়া পহিলাতে হ'ব মোৰহে দছ তাৰিখমানতহে সোমায়গে পে'মেণ্ট।
অ
দেৰি নহয়।
অ তোমাৰ কে তাৰিখে বোলে সোমাই দছ দছ তাৰিখে।
অ দছ তাৰিখে।
অ দিন লাগে অলপ।
দিন লাগে।
অ'অ'। ঠিক আছে বাৰু হ'ব তেতিয়া।
ল'ৰা ছোৱালীৰ ভাল।
ঠিক আছে বাৰু দিয়া অ'।
আৰু অলপ দেৰি আছে ৰ'বা।